হয়।
অ গুড মৰ্ণিং নমস্কাৰ বাইদেউ।
নমস্কাৰ নমস্কাৰ মৰ্ণিং।
অ পিছে আপুনি এতিয়া চাগে মই ভাবো এনে আছে যদি এনে আছে আপুনি মোৰ মই আপোনাৰ লগত অকনমান সময় এ কিবা এটা কথা বিষয়ত আলোচনা কৰিম বুলি ভাবিছোঁ।
হয় নিশ্চয় নিশ্চয়।
অ। ঠিক আছে বাইদেউ আপুনি মই ভাবো এই। সময়ত আপোনাৰ অনুভৱ আৰু আপোনাৰ সেই ঠাইৰ বিৱৰণ বা আহ কিবা ভাল লগা মুহৰ্ত আপোনাৰ থাকিব পাৰে নেকি সেইটো মই এ জানিব খুজিছো। যেনেকে মানুহে কিবা খুব কৰ'বাত যদি ফুৰিবলৈ যায় বা বেলেগলৈ ফুৰিবলৈ যায় তাতে আপোনাৰ কিবা ঠাইৰ আহ কৈ ফালে ভাল লাগে বা কাৰোবাৰ লগত গৈ ফালে ভাল লাগে বা সেই ঠাই- ভাইয়ৰ আহ পৰিৱেশতটো দেখি আপোনাৰ কেনেকে অনুভৱ হৈছে তেনেকে জীৱনত আপোনাৰ কিবা মুহূৰ্ত আছে নেকি ক'তবাতজ গৈ। খালে ভাল লগা।
হয় মই যোৱাৰ ইচ্ছাহে আছে এতিয়ালৈকে তেনেকে ফুৰিব যোৱা নাই বাৰু।
হয়।
এনে শ্বিলং যোৱাৰ ইচ্ছা আছে।
ঠিক আছে আপুনি শ্বিলং গৈ কি কি কৰিব কি কি নকৰিব এ তাক বিষয়ে অকমান কব নেকি?
শ্বিলং গৈ মানে শ্বিলঙৰ এনে প্ৰাকৃতিক ভাৱে হোৱা এনে নেচাৰেলি হোৱা বস্তু বোৰ বেছি ভাল লাগে মানে য'ত পাহাৰীয়া অঞ্চল যিহেতু তাতে নিজৰা পানীবোৰ বেছি ভাল লাগে আৰু ঠাণ্ডা অনুভৱ হয় গৰমৰ দিনত হয়নে শ্বিলঙত। সেই অনুভৱবোৰ মানে পাব বিচাৰো আমেজ বোৰ ল'ব বিচাৰো মানে তাতে গৈ। তাতে তাতে বহুত ধুনীয়া পৰিৱেশো হয়। যিহেতু পাহাৰী শ্বিলঙত বেছি পাহাৰেই আছে ন।
হয়।
তাৰ পাহাৰৰ প্ৰাকৃতিক দৃশ্যবোৰ চাব বিচাৰো।
হয়।
সেইটো এটা মন আছে বাৰু মোৰ এতিয়ালৈকে যোৱা হোৱা নাই বাৰু।
হয়।
অ এইবছৰো যোৱা নহ'ব নেকি? কিন্তু পি পিছলে যাম বুলি ভাবি থৈছো মানে শ্বিলং যোৱাৰ ইচ্ছা এটা আছে সেইটো পূৰণ কৰিম বুলি ভাবি থৈছো আৰু ভগৱানে যদি ভালে কুশলে ৰাখে সেই ইচ্ছাটো পূৰণ কৰিব পাৰিম বুলি ভাবি থৈছোঁ ম।
হয় হয়।
আপুনি এনে গৈছে নে শ্বিলং?
শ্বিলং মই খুব ঘনে নাযাও তথাপিতো মোৰ জীৱনত বহু বহুবাৰ হল বুলি ক'ব লাগিব আ শ্বিলং এনেকুৱা এটা জেগা আপোনাৰ কাৰণে বা আমি খুব এ তাতে নিজকে কিবা এটা অনুভৱ কৰিব পাৰো আহ এ যেনেকা শ্বিলং হ'ল পাহাৰ ওপৰত থকা এটা এ খুব সুন্দৰ আহ স্থায় বুলি ক'ব লাগিব ঠাই বুলি ক'ব লাগিব যত নেকি আমি আহ আমি এতিয়া শ্বিলঙৰ পৰা তললৈ কমচে কম আহ পাঁচশ মান তলত আমি আছো
অ অ অ
এ এনে মোৰ এটা অনুভৱ হয় আমি শ্বিলঙৰ পৰা পাঁচশমান তলত
হয় হয় হয়।
সেই গতিকে প্ৰথমে আপুনি যদি শ্বিলঙলৈ যায় আপুনি নিজাববীয়াকে গাড়ী লৈ গলে বেছি ভাল হয় নতুবা আপুনি এ এ সৰু গাড়ী ভাৰা কৰি যাব পাৰি আহ তাতে এটা ধুনীয়া সুন্দৰ পৰি পৰিৱেশ এটা আছে যি নেকি আপুনি একা বেকা ৰাস্তা
হয়।
গৈ থাকোতে গৈ থাকোতে ৰাস্তাই কাষে কাষে আপোনাৰ বিভিন্ন ধৰণৰ আহ ফল মূল দোকান বজাৰ আপুনি দেখিব পোৱা পাব লগতে আপুনি প্ৰাকৃতিক দৃশ্যও দেখিব পাব আৰু সেই অনু পাতেও তেওঁলোকে কি কৰিছে কাষে কাষে
হয়।
কি মানুহ বিলাকে ৰৈ ফালে ভাল লাগে তেনেকুৱা জেগ বিলাকত কি কৰিছে ব্যৱসায়ও আৰম্ভ কৰিছে।
অ অ হয় হয়।
আহ ব্যৱসায়ও আৰম্ভ কৰিছে। এ যেনেবা ধৰি লওক আ আপুনি গৈ আছে গৈ আছে ক'বাত বহুত ওপৰৰ পৰা বা পাহাৰৰ মাজেদি আহ নিজৰা বৈ আহিছে খুব ধুনীয়া এটা সুন্দৰ পৰিৱেশ হৈছে, সেই পৰিৱেশৰ ওচৰত তেওঁলোকে কি কৰিছে দোকান বজাৰো আপোনাৰ তাতে আহ পাব পৰাকে তেওঁলো কে দিয়া ব্যৱস্থা কৰিছে গতিকে আমি সেইটো ক'ব পাৰিম যে আমাৰ
প্লেন অঞ্চলৰ উপৰিও আপুনি যদি শ্বিলঙত যায় তেতিয়াহলে যিকোনো বস্তুৰে তাত দামবিলাক অকমান বেছি অনুভৱ হয় কাৰণ সেইটো জেগাত আপোনাৰ আহ আচলতে উৎপাদনো কম হয় আৰু উৎপাদন কম হোৱা হেতুকে বা খেতি কৰিবলৈ পথাৰ বা জেগা নাথাককাৰ হেতুকে যিখিনি বস্তু তাত উৎপাদন হয় সেই উৎপাদন সমূহৰ বস্তু বস্তুবিলাকৰ দামো অকমান বেছিকে তেওঁলোকে লবলৈ বাধ্য হয় আহ তাত মন কৰিবলগীয়া কথা যে আপুনি যেতিয়া শ্বিলঙত সোমাব কোনো হৈ হাল্লা নাথাকে বা ন নাইকিয়া এটা পৰিৱেশো আছে আৰু যান বাহন আমাৰ দৰে উৎপাত বা ইটো পাছত সিটো আগত সিটোৰ পাছত সিটো আগত এনেকে যাব পাৰা আহ বা নিয়ম কানুন তাতে নাই
অ অ অ হয়
আপুনি যদি যায় আপুনি যোনখন গাড়ীৰ পাছত গৈ আছে সেই গাড়ীৰ পাছতেই আপুনি গৈ থাকিব লাগিব। নোপোৱালৈকে জাগা জেগা নোপোৱালৈকে সেই ঠাইলৈকে আপুনি যিটো যাৰ পাছত আপুনি গাড়ী চলাই আছে সেই অনুপাতে আপুনি গৈ থাকিব লাগিব
হয় হয় তাতে বহুত ধুনীয়া এটা নিয়ম আছে মানে
উম তাৰ মানে আপুনি তেখেতক অভাৰটেক বা আগলৈ গুচি যাব নোৱাৰিব এৰি থই লগতে আপুনি মই দেখিব পাম যেতিয়া বিভিন্ন ধৰণৰ পাহাৰ আছে ওপৰত ওখ পাহাৰত এনে পাক প্ৰাকৃতিক দৃশ্য চাব পৰাকে তাতে জেগা আছে সেই জেগাত আপুনি ৰৈ ফালে যদি ওপৰলৈ চাই দিয়ে তেতিয়াহলে নিশ্চয় নি নিশ্চয়কৈ আপুনি ভাবিব যে মই ডাৱৰৰ মাজত তে আছো আৰু এই অকমান পাছতে মই ডাৱৰ চুই দিব পাৰিম তেনেকে অনুভৱ হয়।
হয় হয়
ইমান খিনি ধুনীয়া পৰিৱেশ তাতে এ পোৱা যায় লগতে যিসমূহ জাগা আছে বা
উম
ফটো লব পৰা জোগা আছে সেনেকে ফটো চাগে আমাৰ ইয়াত এ তেনেকে পৰিৱেশত বা তেনেকে সুন্দৰ এটা দৃশ্য আপুনি নেদেখিবও পাৰে
হয় হয়
অহা যোৱা কৰাত যিখিনি আপোনাৰ কষ্ট হয় কিন্তু তাতে আপোনাৰ ঘোৰা চকা কৰি একো কষ্ট আপুনি আহ নোপায় আৰু যাওঁতে যি যিমান খিনি কাৰবা যদি এ কষ্ট অনুভৱ হয় সেইটো গৈ খাই তাতে যদি গৈ পায়ে আপোনাৰ সেই কষ্ট অনুভৱ নাইকিয়া হৈ যায়। কাৰণ সুন্দৰ পৰিৱেশ এটা আছে আৰু। এ যিবিলাক দিশ চ' আপুনি ফটোত কেপচাৰ কৰিব সেই ফটোসমূহ ইমান ধুনীয়া লাগে ইমান আহ পৰিৱেশ লাগে আৰু এনেকুৱা জোগা আছে শ্বিলঙত অন্ন বটে বৰষুণেই দি থাকে।
হয় হয় হয়।
হয় এইমাত্ৰ ৰ'দ দিছে এইমাত্ৰ পোহৰ হৈছে এইমাত্ৰ বৰষুণ দিছে এনেকুৱা পৰিৱেশ তাতে পাব পাৰি
হয় শ্বিলঙত কোনটো ছিজনত বেছি ভাল হৈ গ'লে।
আমাৰ অসমত যেতিয়া গৰম হয়, বা এতিয়া এই বৰ বৰ্তমান
হয় হয় হয়।
তেতিয়া শ্বিলঙত আহ ঠাণ্ডাৰ -ঠাণ্ডাৰ উপশম অকমান কমে
হয় হয় হয়।
মানে কথা হ'ল অনবতে বৰষুণ দি থকা অনবতে বতাহ বলি থকা কাৰণে শ্বিলঙত বৰ ঠাণ্ডা আমিবোৰ মানুহে সেই ঠাণ্ডাটো হয়তো আমি হৈ থাকিলে আমি ঠাণ্ডা ঠাণ্ডা দিন বা ঠাণ্ডা বতৰ বুলি কওঁ কিন্তু শ্বিলঙত অনবত বৰষুণ দি থাকে অনবতে বতাহ বলি থাকিব গতিকে সেইটো আৰু যদি আমাৰ ইয়াত ঠাণ্ডা বতৰ হয় বা ঠাণ্ডা দিন হয়। বা ঠাণ্ডা কাল হয় শ্বিলঙত তাত থাকি বহুত ঠাণ্ডা হয় গতিকে সেই অনু আপুনি যদি ফুৰিবলৈ যায় তেতিয়াহ'লে আপুনি অসমত এতিয়া গৰম বন্ধ হব বা গৰম দিন হব। বা জুন জুলাই মাহ হ'ব তেতিয়া আপুনি তেতিয়াাহলে এ শ্বিলঙত হয়তো আপুনি আহ মানে বেছি কাপোৰ ঠাণ্ডাৰ বেছি কাপোৰ নিপিন্ধাকেও আপুনি তাতে চলন ফুৰন কৰিব পাৰিব আৰু।
আহ হ
খুব ভাল লাগিব
হয় হয় হয়।
আৰু ই এ মানে সঁচা কথা ক'বলৈ গলে এই জুন জুলাই মাহত যদি আপুনি শ্বিলঙত যায় খোৱা বস্তুৰো কিন্তু অভাৱ নহয় আৰু বিভিন্ন ধৰণৰ বস্তু আপুনি খাবলে এ পোৱা যায়।
হয় হয় গৰমৰ দিনত ফল মূলটো যিহেতু বেছি হয়।
হয়।
তাতে ফল মূল খাবলে বেছি ভাল হব শ্বিলঙতে
আপোনাৰ লগত এ খন্তেক সময় এইখিনি শ্বিলঙৰ বা বাট তৰা আৰু আপোনাৰ মনৰ ইচ্ছা প্ৰকাশ কৰাৰ কাৰণে আপোনালৈ
হয় হয় ধন্যবাদ আপোনালৈ ধ্যবাদ আপুনি সুন্দৰ মত কৰ্তব্য কৰিছে বহুত ধন্যবাদ
হয় হয় হয়
ঠিক আছে
ঠিক আছে